হেল্ল'
অ কি কৰিছে শুনাইছে নে
অ শুনিছো মই এনে বহি আছো অলপ আ বহি আছিলোঁ অলপ মানে মোবাইল চোবাইল চাই আছিলো তুমি কি কৰিছা?
অ মই আছোতে আনি মানে এনে অলপমান মানে এই ভগৱানৰ বিষয়ে অলপ মানে কি কৰি আছো ৰবা
হয় হয় তুমি এটা কথা জানা নে হয় তুমি এটা ক কথা জানানে অ তোমাৰ ত্ৰিমূৰ্তি কাক বোলা হয়।
অ জানো জানো ত্ৰি মূৰ্তি মানে আমাৰ তিনিটা মানে ব্ৰহ্মা বিষ্ণু আৰু শিৱ কোৱা হয় কি ম
হয় হয় হয়
তেওঁলোকৰ বিষয়ে এতিয়া আমাৰ ধৰা ত্ৰিমূৰ্তি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ধাৰণা বুলিয়ে কোৱা হয় দিয়াচোন ত্ৰি মানে তিনিটা হয়নে আৰু মূৰ্তি মানে ধৰা ৰূপ বা দেৱতা হয়।
অ অ মানে এই তিনিজন দেৱতাকে একেলগে ত্ৰিমূৰ্তি বুলি জনাজত হয় আৰু ন
কোৱা হয় হয় অৰ্থাৎ ত্ৰিমূৰ্তি হৈছে হিন্দু ধৰ্মৰ ধৰা তিনিজন প্ৰধান দেৱতা বুলিয়ে কব পাৰি। ন মেইন ব্ৰক্ষা বিষ্ণু মহেশ্বৰ মানে অসমী
মাক তোমাৰ কৃষ্টিক্তা বুলি কয় বিষ্ণক তোমাৰ পালন কৰ্তা বুলি কয় আৰু শিৱক তমাক সাংসৰক বা ৰূপান্তৰৰ দেৱতা বুলি কয় আৰু
হয় হয় বালং কৰ তাৰ শিৱসহাৰক বুলি কয় বিষ্ণু দেৱতাই ধৰা পালন কৰ টা ব্ৰহ্মা সৃষ্টিকৰ্তা এতিয়া ধৰা ব্ৰহ্মা দেৱৰ বি বিষয়ে ধৰা ক'ব গ'লে ব্ৰহ্মাক টো বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা দেৱতা বুলি মনা হয়। তেওঁ বিশ্ব বহ্মাৰে সৃষ্টি কৰিছে ন সৃষ্টিকতা সৈতেও আৰু হিন্দু ধৰ্ম মতে তেওঁ সকলো জীৱ জন্তু উদ্ভিদ পৃথিৱী আৰু বিশ্বৰ কৰিছিলে ব্ৰহ্মাক সাধাৰণতে চাৰিটা মুখ আৰু চাৰিখন হাতশৰ দেখুওৱা হয় চাৰিটা মুখে চাৰিওটা বেদৰ জ্ঞানৰ প্ৰতীক দিয়ে তেনেকুৱা তেওঁৰ বাহনটো কি জানানে তুমি ব্ৰহ্মাৰ বাহনতটো
ব্ৰহ্মাৰ বাহনতটো তোমাৰ শংখ হয় আৰু ৰাজ ৰাজ হা ৰাজ হাঁ ৰাজ হাঁ
ৰাজ হাঁ হয় আৰু তেওঁৰ পত্নী হয় ওচত কি দেৱী হয় যি গৰাকী বিদ্যা আৰু সংগীতৰ অৰ্ধষ্টাত্বিক দেৱী দেৱী হয়
অ অ তেওঁ মানে তোমাৰ ৰাজহাটো যে বাহনতটো যে তেওঁ মানে তেওঁ সেইটো মানে গীতদা কি বি বিজ্ঞান বিচাৰ শক্তি আৰু তোমাৰ সত্য মিছাৰ পৃথক কৰাৰ ক্ষমতাৰ প্ৰতীক আৰু সেইটো বস্তু বাহনখন ৰাজহা টো
হয় আৰু বিষ্ণু যে বিষ্ণু দেৱতাৰ কথা কথা কব পাৰি বিষ্ণুক বিশ্বৰ পালন কৰা বুলি কয় তেওঁক ত ধৰ্ম ৰক্ষা কৰে আৰু সুৰ শক্তি বিনাশৰ বাবে বিভিন্ন অৱতাৰত পৃথিৱীৰ মানে পৃথিৱীত অৱতীৰ্ণ হয় তেওঁ
হয় হয় আৰু তুমি এটা কথা জানানে ব্ৰহ্মাৰ আৰু ব্ৰহ্মাৰ তোমাৰ ভাৰতত। মন্দিৰ ইমান এটা বেছি নাই আৰু তো তোমাৰ আটাইতকৈ
আটাইতকৈ মানে তোমাৰ বিখ্যাত মন্দিৰটো তোমাৰ পুস্কৰত আছে পুস্কৰত অৱস্থিত।
উম হয় নেকি মইতো গম পোৱা নাই বাৰু পুষ্কৰত আছে।
হয় পুষ্কৰত আছে বিখ্যাত মন্দিৰটো আৰু
উম উম আৰু হয় দিয়া আৰু ধৰা আমিতো এটা কথা জানেৱে মানে যেনেকৈ ধৰা তাৰ ভিতৰত ৰাম কৃষ্ণ নৰসিংহ বামন আদি উল্লেখযোগ্য বিষ্ণুৰ বাহনতটো গৰুৰ ন বিষ্ণুৰ বাহনটো
অ অ
গৰু হয় গৰুৰ আৰু পত্নী তেওঁৰ লক্ষী লক্ষ্মী মাঁ তেও পত্নী বুলি কয় যিগৰাকী ধন সম্পদৰ দেৱী হয়
ধন ফুলটো ভাইক গ আৰু সমৃদ্ধিৰ দেৱী টকা পইচাৰ দেৱী সোন- ৰূপৰ দেৱী
আৰু এতিয়া আমি শিৱ বাবাৰ কথা কব পাৰে মহেশ্বৰ ধৰা শিৱক সংহাৰ বা ৰূপান্তৰৰ দেৱতা বুলি গণ্য কৰা হয় তেওঁ অকল ধ্বংসৰ মানে প্ৰতীক নহয় পুৰণি বা অকল্যাণকৰ বস্তুৰ অৱসান ঘটাই নতুন সৃষ্টিৰ পথ তেওঁ মুকলি কৰে শিৱৰ বাসস্থ আমি ক মানে কৈলাশ পৰ্বতত মানে জানো আৰু ন বুলি মনা হয় তেওঁৰ বাহন হৈছে এইটো সকলোৱে জানে নন্দীয়ে সাৰ হয় তেওঁৰ পত্নী হৈছে পাৰ্বতী আৰু তেওঁৰ পুত্ৰ হৈছে গণেশ আৰু কাৰ্তিকেয় বুলি কয় নেকুৱা আৰু আৰু আম পৃথিৱীত মানে কি আমাৰ পৃথিৱীত বুলি মানে কি আমাৰ মানে ভাৰতত মানে সকলোতকৈ মানে মন্দিৰ শিৱ বাবাৰে বেছি আছে ন
অ শিৱ ভগৱানৰে চবতক আটাইতকৈ মন্দিৰ বেছিয়ে আছে
তাতে ভক্তৰ বেছি বুলি কোৱা হয়
হয় হয় মানে সকলো ভগৱানৰে তোমাৰ ভক্ত আছে দি আছিল বেছি কম বুলি কথা নাই শিৱৰো তোমাৰ পুথিক আছে গোটকেইজনৰে আছে তাকেই ক'ব গ'লে চব এটা এটা ৰূপ দিয়াচোন
হয় এতিয়া আৰু ত্ৰি-মূৰ্তি তাৎপৰ্য্য তুমি জানানে ত্ৰি-মূৰ্তি তাৎপৰ্যটো কি হয় তাৎপৰ্যৰ বিষয়ে তুমি জানা নে? ত্ৰি মূৰ্তি ধৰা ধাৰণাই জীৱন আৰু বৈশৱ আমাৰ এক চিৰন্তনৰ মানে চক্ৰক বুজাই ধৰা। এতিয়া যেনেকৈ ধৰা মানে ব্ৰহ্মা সৃষ্টি কৰে বিষ্ণু পালন সুৰক্ষা দিয়ে, শিৱই ধৰা সংসাৰ বা ৰূপান্তৰ ঘটাই যাতে আৰু নতুন সৃষ্টিৰ মানে আৰম্ভণি হয় আৰু। এই তিনিজন দেৱতাকে একে পৰম সত্য বা পৰম মানে শক্তিৰ ভিন্ন ভিন্ন ৰূপ বুলি মানে হিন্দু ধা ৰনিক ধাৰণে ব্যখ্যা কৰে আৰু।
হয় হয় হয়।
আৰু এতিয়া ধৰা এ আমি এতিয়া মহাদেৱ মানে শিৱৰ কথাই কওঁ তেওঁৰ এ তেওঁৰ কিমান নাম আছে ন শিৱ বাবাৰ নাম বোৰ কিমান নামেৰে জনা যায়। অঁ নীলকণ্ঠ, মহাদেৱ, মহেশ্বৰ উম। শংকৰ আছে, নীলকণ্ঠ আছে, ভোলানাথ আছে।
তোমাৰ অ কি কয় এইটো তেওঁৰ যে এটা যে ই এটা যে তোমাৰ য়াত্ৰা যে এটা আছে চাৰ ধাম চাৰ
চাৰধাম উম হয় দিয়া।
চাৰধাম আৰু জ্যো তিলিংগযে এটা তোমাৰ সেই আছিলে কি জ্যোতিলিংগ আছিলে তোমাৰ অ' বাৰটা না তেৰটা যে দৰ্শন কৰে ঔ মোৰ সঠিককে মনত নাই। হা? দ্বাদশ এঘাৰটা জ্যোতিলিংগ যে দৰ্শন কৰে মানু হে কৰ'বাত ক'ৰবাত যে আছে এঘাৰটা বাৰটা এটা সঠিক নম্বৰটো মোৰ অলপ মনত নাই কিন্তু যায় যে কৰে যে দৰ্শন তোমাৰ মহাকালেশ্বৰ আছে। জ্যোতিলিংগ আছে আমাৰ ইয়াতেতো এটা জ্যোতিলিংগ আছে গৈছা ন তাত?
অ' ক'ত আছে আমাৰ ইয়াত?
আমাৰ ইয়াতে যে আছে জ্যোতিলিংগ মন্দিৰ।
অঁ জ্যোতিলিংগ মন্দিৰ বুলি যে আছে। অঁ ভীমশঙ্কৰ গৈছো গৈছো। বহুত ভাল লাগে বহুত ভাল লাগে গৈছো গৈছো উম। অঁ তুমি গৈছা? মানে ইমান ধুনীয়া ন পৰিৱেশটো বহুত ভাল লাগে।
এতিয়াতো তোমাৰ ৰাস্তা চাস্তা বোৰ বহুত ধুনীয়া হৈছিলে আৰু মই যেতিয়া একদম প্ৰথমতে গৈছিলো মতামতে দছ বছৰৰ মান আগত আৰু তেতিয়া মানে ৰাস্তাটো ইমান ভাল না ছিলে আৰু জংঘল হৈ আছিলে। মানুহ নাছিলে দিয়া আমি যোৱাতে।
হয় হয়।
এতিয়াতো ইমান দোকান চোকান হৈছে। তেতিয়াতো কোনোৱে নাছি একোৱে নাছিলে দিয়া।
অঁ অঁ।
তেতিয়া আৰু মানে ভাল লাগিছিলে গৈ বেছি তেতিয়া মানুহ চানুহ নহ'লে ভাল লাগে আৰু গৈ।
ভাল লাগে এতিয়াতো বহুত মানুহে হয় দিয়াচোন আৰু বিশেষকৈ শাওণৰ মাহতো বহুত হয় ন শাওনৰ মাহত মাহত মানে শিৱ বাবাক মানে। এ শাওণৰ মাহটো সকলোৱে মানে মানে আৰু শিৱ বাবাৰ কাৰণে।
অঁ এতিয়া তোমাৰতো পুৰা জনপ্ৰিয় হৈ গৈছিলে মন্দিৰটো। অ ভলে বোম অ জনপ্ৰিয় হৈ গৈছে।
শাওনৰ মাহতে হয। আৰু সেই সেই সেই মাহ মাহ তো মানে মানে আমি মানে খাব দিন আমি খাব লাগে আৰু মানে একো মানে বেয়া বস্তু সেৱন কৰিব নালাগে। সেই মাহতো অ, তেনেকুৱা আৰু উম, উম, আৰু ধৰা তুমি স্বৰূপটো জানানে তেওঁ ভগৱান শিৱৰ স্বৰূপ হিন্দু ধৰ্ম অনুসৰি ধৰা যেনেকৈ শিৱক অনাদি বা অনন্ত বুলি ধৰা হয়। তেওঁক যেনেকুৱা ধৰ অনাদি আৰু অনন্ত মাইদ্যৰ কোনো আৰম্ভণিও নাই শেষো নাই তেওঁ বিশ্ব ব্ৰহ্মাণৰ পৰম শক্তিৰ এক ৰূপ বুলি কোৱা হয়। শিৱ বাবাক শিৱ সাধাৰণতে গভীৰ ধ্যানত নিমগ্ন যোগীৰ ৰূপে দেখুওৱা হয়। আৰু তাৰ বহুতো চিহ্ন আছে। যেনেকুৱা ধৰা তৃতীয় চকু তৃতীয় চকুতো কিয় বুজাই জ্ঞান সত ত আৰু অজ্ঞানৰ বিনাশৰ প্ৰতীক হয়। আৰু জটাত গংগা আছে যে। গংগাৰ মানে জটাত তেওঁ জটাত গংগা থকা থাকে বুলি কয়। গংগাৰ পবিত্ৰতা আৰু জীৱন দায়িনী শক্তিৰ প্ৰতীক হয়। চন্দ্ৰকলা আছে সময় আৰু শীতলতাৰ প্ৰতীক হয় ন? আছে তেনেকৈ চিহ্ন সমূহ তেওঁৰ আৰু ডিঙিত সাপটো আছে। ভয়ৰ ওপৰত বিজয় আৰু শক্তিৰ প্ৰতীক হয়। ভৰ ওৰত কেনেকৈ বিজয় তলনা লাভ কৰিব পাৰি এইটো শক্তিৰ এটা প্ৰতীক হয় ডিঙিত উম মানে সাপটোৱে বুজাই আৰু আৰু মানে টিশুল আছে। সৃষ্টি পালন আৰু সংসাৰৰ লগতে ইচ্ছা জ্ঞান আৰু কৰ্ম শক্তিৰ প্ৰতীক হয়। টিশুলডাল টিশুলটোহ আৰু ধৰা উম আৰু তেওঁ বাঘৰ ছাল পৰিধান কৰে বুলি কৈ যে
অ, অ আৰু তেওঁ যে তোমাৰ সাপটো লৈ থাকে ন
উম উম সাপটোৰ কথাইতটো ক'লো মই সাপটোৰ কথাই মানে সাপটোৱে কি বুজাই। হৰ ওপৰত কেনেকৈ বিজয় প্ৰাপ্তি কৰিব পাৰি আৰু শক্তিৰ প্ৰতীক বুজাই।
হয় হয় সেইটোৱে।
উম তেওঁৰ তেওঁৰ মানে এইবোৰৰ চিহ্নসমূহত মানে বহুতো মানে উম জ্ঞান মানে জ্ঞান পাব পাৰি। আৰু ধৰা নীলকণ্ঠহ বুলি নীলকণ্ঠ ধহ তেওঁ মানে সমুদ্ৰ মন্থনৰ সময়ত যে হয় তুমি সমুদ্ৰ মন্থনৰ কাহিনীটো জানেনে নাই?
অ মই জানোঁ জানোঁ তুমি এ কি কয় শিৱ শিৱৰ শব্দত তোৰ তোমাৰ মূল অৰ্থ কি জানানে? আপ তোমাক মই কৈ দিছোঁ শিৱৰ শব্দৰ মূল অৰ্থটো হ'ল তোমাৰ মংগলময় কল্যাণকাৰী আৰু খুব শুভ আৰু মানে ধৰাহ তেওঁ মানে আহ তেওঁক তেওঁক কিয়া সংসাৰৰ দেৱতা বুলি কোৱা অকল নহয় তেওঁ মানে কল্যাণ কল্যাণৰো হয় দিয়াচোন হুম হয়
তুমি সমুদ্ৰ মন্থনৰ কাহিনীটো তুমি জানানে নাই? যেনেকৈ তেওঁ যে বিষ পান কৰিছিল।
দিয়ে বিষ কণ্ঠত ৰখাই ৰাখি দিয়েত তেওঁৰ মানে ডিঙি নীলা হৈ গৈছিল যে সেইটো সেইটোৱেতো কথা কৈছা তুমি
নক অ সেইটো যদি সমুদ্ৰ মন্ত বিষ পানটো নকৰিলে সকলো মানে বিশ্ব ব্ৰহ্মাণ্ডত ধ্বংস হৈ গ'লেই মানে। আমি একোৱে নাথাকিলোঁ হয়। উম, কোনো মানুহৰে কোনোৱে সৃষ্টিয়ে নাথাকিলে হয় মানে, তেনেকুৱা মানে কি তোমাক অলপ কওঁ বাৰু সমুদ্ৰ মন্থনৰ কাহিনীটো ন? তেনে প্ৰাচীন কালত যেনেকে দেৱতাসকলে ধৰা ঋষি দুৰ্বাসা ঋষি অভিশাপৰ ফলত শক্তিহীন হৈ পৰিছিলে। তেতিয়া ভগৱান বিষ্ণুই দেৱতাসকলক অসুৰ সকলৰ সৈতে মিলি মানে ক্ষিৰ সাগৰ মন্থন কৰি অমৃত উলিয়াবলৈ উপদেশ দিলে তাৰমানে। আৰু ধৰা মন্থনৰ বাবে মন্দৰ পৰ্বতক মন্থন দণ্ড আৰু বাক মানে বাক বাসুকি এ না ন নাগক ৰচী হিচাপে ব্যৱহাৰ কৰা হয়। মন্দৰ পৰ্বত ডুবিবলৈ ধৰাত মানে কি কৰিলে বিষ্ণুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰি নিজৰ পিঠিত মানে কি কৰিছে পৰ্বতখন ধাৰি ৰাখি মানে ধৰি ৰাখিলে আৰু। আৰু তেওঁ তেতিয়া কি হৈছে সমুদ্ৰ মন্থনৰ আৰম্ভণিতে এটা ভয়ংকৰ বিষ মানে হলা হল ওলাই আহে, যে এই বিষ ইমানেই প্ৰচন্দ আছিল যে ইয়াৰ মানে প্ৰভাৱত সমগ্ৰ সৃষ্টি ধ্বংস হোৱাৰ আকাংক দেখা দিছে আৰু তাৰমানে। এনেকুৱা মানে ভয়ংকৰ আছিলে মানে বি বিষটো আৰু এই বিষ ইমানেই মানে প্ৰচন্দ আছিলে।
হয়, তোমাৰ মানে শিৱক আহ ভৈৰৱ বুলিও কোৱা হয় হয়নে? ভৈৰৱ বুলিও কোৱা হয় আৰু তোমাৰ নটৰাজ নটৰাজৰ ৰূপত শিৱ শিৱৰ তাণ্ডৱ নৃত্য সৃষ্টি কৰে। আৰু পালন সংসাৰ আৱৰণ আৰু অনুগ্ৰহ কৰি মানে কৰে আৰু নৃত্য। নটৰাজ বুলিও জনা যায় আৰু। আৰু তুমি এইটো কথা জানা নে নাই? শিৱৰ যে তোমাৰ কি কয় অ' কেৱল অ' তৃতীয় চকুটো অকল কেৱল মানে ধ্বংসৰ প্ৰতীক নহয় আৰু ই মানে তোমাৰ জ্ঞান আৰু অজ্ঞানৰ ধ্বংসৰ প্ৰতীক।
উম, উম হয় বাৰু। আৰু এইখিনি শুনাচোন ধৰা কেনেকৈ মানে এইখিনি পান কৰিলে। উ যেনেকে দেৱতা অসুৰ আৰু ঋষিসকলে তেতিয়া ভগৱান শিৱক শৰণ ললে। বিশ্বক ৰক্ষা কৰিবলৈ শিৱই কোনো মানে দিহা নকৰাকৈ সেই হলা হল বিষটো পান কৰিলে তেতিয়া। মানে পান কৰি গোটেই ডিঙিটো যে নীলা হৈ গ'ল যে, আৰু পাৰ্বত তীয়ে মানে কি কৰিলে, হয় হয় দেৱী